অ কিন্তু
হেল্ল', ভাল, ভাল।
কি কৰি আছা তুমি পিছে?
উ মই ভ খাই উঠিলো এই মাত্ৰ। খাই উঠি বহি আছো, কাৰেণ্ট গ'ল। বৰষুণ আছে এইফালে।
আচ্ছা, আচ্ছা। ইফালে মানে কোনপিনি আছা তুমি কে বৰ্তমান?
চাৰিআলিত।
অ চাৰিআলি ছাইডে আছা।
চাৰিআলি ফালে আছো।
আচ্ছা, আচ্ছা, আচ্ছা। তাতে কি বুলি কয়, মানে কি আজি ডিউটি নাছিল নেকি তোমাৰ?
আজি মানে মোৰ উইক অফ আছে। মৰ এই কাপটো চেঞ্জ কৰিছে। আজি দিছে কাপ।
অ।
সেইকাৰণে
তাতে তোমাৰ নিজৰ ফেমেলি ফেমেলি তাতে আছে নে কি?
ফেমেলি নহয়, আমাৰ এই আলহী ঘৰত আছো।
অও আলহী ঘৰতহে আছা নেকি? আচ্ছা, আচ্ছা।
আলহী
ভাত-চাত খোৱা-ধোৱা হ'ল আৰু?
ভাত-চাত এই মাত্ৰ ভাত খাই উঠিলোঁ। উঠি পেলাই মই বোলো অলপ অ এনে এ কাৰেণ্টটো গ'ল আক'।
কাৰেণ্ট গল ন? আচ্ছা, টোপনি-চোপনি লাগি আছে নেকি তোমাৰ? মাতটো একদম সৰু সৰু হৈ আছে।
টোপনি লাগা নাই সেনেকে। এ চৰ্দি হৈ আছে অলপ।
অ গৈছে নেকি তোমাৰ?
অ, এই পৰসি তোমাৰ আ কি বুলি কয় এইটো বিপণন ক্ষেত্ৰত কিবা এটা ইন্টাৰভিউ আছিল।
আটছা।
তাৰপিছত সেইটো দিব গলে যাওঁতে আহোতে মানে জিকিলো অলপ।
আটছা, কি ইণ্টাৰভিউ আছিল অ?
ইণ্টাৰভিউত তোমাৰ হেৰি এই মানে কি বুলি কৈ
মানে ইণ্টাৰভিউ নহয়, এই স হোটেল মেনেজমেন্টৰ মানে-মানে কলচানতেন্ত আৰু এইটো এটা কলচানতেন্সী। তাত মানে তোমাৰ হোটেল মেনেজমেণ্টৰ কাৰণে সিহঁতে প্ৰিফেিয়াৰ কৰে।
উম।
ত' তাৰে কাৰণে তাৰপিছত মানে একমাত্ৰ ট্ৰেনিং কৰাই সিহঁতৰ ফালৰ পৰাই।
উম।
এহ তাৰপিছত ট্ৰেইনিং কৰাই পেলাই তাৰে পিছত মানে সিহঁতে উম হোটেল বিলাকত প্ৰিফাৰ কৰে আমাক, কৰাৰ পিছত হোটেল বিলাকত মানুহ মেনেজাৰে মানে ইণ্টাৰভিউ লয়।
উম
তাৰে পিছত তোমাৰ সিহঁতে মানে ইন্টাৰভিউৰ ওপৰত মানে চাই পেলাই ডিপাৰ্টমেন্টটো সেই চাই দিয়ে আৰু মানে তোমাৰ চুপাৰাইজাৰ দিব ন চাৰ্ভিচত দিব ন নে তোমাক অ, এণ্ট্ৰিত ৰাখিব।
আচ্চা-আচ্চা।
সেইটো-সেইটো আৰু এতিয়া মানে তোমাৰ ডিপাৰ্টমেণ্ট ৱাইজ চেলাৰী বেলেগ-বেলেগ। চুপাৰ ভাইজাৰৰ বেছি, তাৰে পিছত আহ এণ্ট্ৰিৰ কম। তাৰপিছত আকৌ চাৰ্ভিছত আৰু অলপ কম হ'ব। মানে তোমাৰ সেইটো বেচিক স্কিল হ'ল তোমাৰ যদি তোমাৰ মানে কথা পতা কমিনিকেচনটো ভাল তেতিয়া হ'লে মানে--ভাল আৰু তেতিয়া ভাল-ভাল পষ্টত পাবা।
আচ্ছা-আচ্ছা।
মেইন সেইটোয়ে আৰু।
অ', আৰু কি বুলি কয় তোমাৰ এনে চুপাৰভাজাৰ-চুপাৰভাইজাৰ বা এইবিলাকৰ চেলাৰি তেলাৰি এনে কৈছিল নেকি কিমান পইচা দিব এনেকা?
চুপাৰভাইজাৰ চেলাৰী তাহাঁতৰ ষ্টাৰ্টিং হয় ফিফটিনৰ পৰা টুৱেণ্টি টুৰ ভিতৰত, এতিয়া চুপাৰভাইজাৰ হলে এ হেৰি মান পাম। টুৱেণ্টি ওৱান টুৱেণ্টি টু মান চুপাৰভাইজাৰৰ হ'ব তাৰে পিছত এট্ৰিত ধৰি লোৱা তোমাৰ ওঠৰ মান হ'ব, আৰু আৰু চাৰ্ভিচত ধৰি লোৱা পোন্ধৰ মান হ'ব।
পোন্ধৰ মান হ'ব আৰু। চুপাৰভাইজাৰৰ চোন চেলাৰিটো ভালে ৰে।
ভালেই আৰু পিছত বাঢ়ি-বাঢ়িও যায়, কিন্তু এতিয়া সেইটো তুমি চিয়ৰ নহয় ন চুপাৰ ভাইজাৰ পাবা বুলি চুপাৰ ভাইজাৰৰ কাৰণে মানে একদম ভাল কমিউনিকেশ্যন স্কিল লাগিব তোমাৰ কথা পতাৰ তাৰপিছত ইংলিছ ভালকে জানিব লাগিব।
আৰু চুপাৰভাইজাৰৰ কাৰণে তুমি কেনেকৈ তুমি নিজৰ টিমতো হেন্ডেল কৰিবা, কেনেকৈ তাহাতক কৰিব তোমাৰ সেইটো স্কিল চবতছে বেছি ভাল লাগিব। অ', কমিউনিকেশ্বন স্কিলটো ভাল লাগিব সেইটো মানিছো বাৰু কমিউনিকেশ্বন স্কিল মানে তোমাৰ মেইনলি কাষ্টামাৰৰ ওপৰত ডিপেণ্ড কৰে ন? কাষ্টামাৰৰ লগত কেনে কথা পাতা। মানে চুপাৰভাইজাৰতো ত তুমি যিখিনি বস্তু মানে সব ঠিক ঠাক হয় তেনেহলে তাৰ ওপৰত চুপাৰভাইচ কৰিব লাগিব, তুমি কেনেকোৱা এটা নিজৰ লিড কৰিবা সেইটো তোমাৰ সেই স্কিলতো তোমাৰ লগত থাকিব লাগিব, মেইনলি বুজি পাইছা, চুপাৰভাইজাৰটো সেইটো বস্তু হয় ন।
চুপাৰ ভাইজাৰ মানে সেইটো বস্তু হয়, কিন্তু তোমাৰ সেই মানে গোটেইখিনি জানিব লাগিব সি মানে তোমাৰ টিমটো লিড টিমটো লিড কৰা সেইটোতো হয়ে, প্লাছ মানে অ কাষ্টমাৰৰো সেইটো চাব লাগিব মানে যি যিহেতু হোটেলৰ চুপাৰভাইজাৰ হয়, ত' সেইটো কাষ্টমাৰৰ সেইটোও চাব লাগিব।
গম পাইছো সেইটো চাব লাগিব, মানে সেইটো এ সেইটো কাৰণে নৰ্মেল অকমান এক্সপেৰিয়েঞ্চৰ দৰকাৰ, মানে তুমি এক্সপিৰিয়েঞ্চ নোহোৱাকে এইবিলাক পোৱাতো মানে মু্স্কিল, চুপাৰভাইজাৰটো তোমাৰ।
চুপাৰভাইজাৰত না পোৰা ইণ্টাৰভিউ দিয়ে, এক্সপেৰিয়েঞ্চ লাগে।
উম, তাৰ পৰা চাগে মেইনলি তোমাৰ এইগিলা সেই তি দিব চাগে, তোমাৰ এই নৰ্মেল ষ্টাফ যে এইবিলাক যে, সেইবিলাকতে দিব চাগে ন।
এণ্ট্ৰি চেণ্ট্ৰিতে দিব ধৰি লোৱা কম্পিউটাৰ চম্পিউটাৰ যদি ডিপ্ল'মা আছে তেতিয়াহ'লে। তোমাৰ এণ্ট্ৰিত ৰাখি দিব, যদি অলপ কথা চথা ভালকে ক'ব পাৰা। অলপ স্মাৰ্ট হয় তেতিয়াহ'লে দিব, নহ'লে আৰু এই চাৰ্ভিচত দি দিব। সেইকাৰণে আৰু। তাৰপিছত মানে ইন্টাৰেষ্ট নাই বুলি ক'লো, আৰু-আৰু মানে একমাহ ট্ৰেইনিঙত মানে একো পইচা চইচা নিদিয়ে।
আচ্ছা।
ট্ৰেইনিংটো ফ্ৰী ট্ৰেইনিং হয়, কিন্তু মানে হ'লেও আৰু এতিয়া একমাহ আৰু ট্ৰেইনিং কৰিব নোৱাৰা নহয়, ই এম আই চি এম আই আছে পইচা ক'ত পাম।
তুমিতো কামটো পালা কেনেকে, গম পালা কেনেকে এইটো তুমি, ক্ষেত্ৰত।
এইটো মোৰ লগৰ এটাই পালে আপোনাৰ পৰা, পাই পেলাই তাৰপিছত একমাহ আগত ন আপনা এপ- আপনা এপ, এপছ এটা আছে। অ', তাত জববিলাক পাই যায়।
অ', আপনা এপ-আপনা এপ, আচ্ছা- আচ্ছা, তাৰপিছত।
তাত কি পাইছিলে সেইটো এডভেটাইছটো যাব আৰু পাই পেলাই কি হয় ভাল গম নাপাই সি, ফোন কৰোতে মানে মাতিছে বিপণা ক্ষেত্ৰৰ লেকে, তাৰ পিছত তাত গ'লো যায় পেলাই এনেকে গম পালো আৰু কথাখিনি। সেয়ে আৰু এ এনেও এইটো লাইনৰ ইমান ইণ্টাৰেষ্টটো নাই আৰু একমাহ পঢ়াতোতো সেইটো আৰু নহ'বই।
উম, আচ্ছা এইটো হয়। এ যি পাই তাকে লাইনৰ ওপৰত যাব নোৱাৰি ন, কিছুমান ইণ্টাৰেষ্ট নাথাকে এইবিলাক যি যিকোনো লাইনৰ ওপৰত। আৰু তোমাৰটো ইনটাৰেষ্টটো মেইনলি ইলেট্ৰনিকৰ ওপৰতে ইলেকট্ৰিক, চ' ইলেকট্ৰিকেলৰ ওপৰতে তোমাৰ বেছি ইনটাৰেষ্ট।
অ', অ', সেইটো সেইটোৰ ওপৰতে অ'। নহ'লে পিছত কামত নাহিব ন, মানে পিছত বাৰু ইয়াতো চেলাৰী বাঢ়ে, কিন্তু হ'লেও এইবিলাক কৰি লাভ নাই আৰু মেইন গুৱাহাটীত বেছি নাই হোটেল। যদি পইচা যদি বেছি লাগে, তুমি চব বাহিৰত যাব লাগিব, গ'ৱা চ'ৱা। গ'ৱা কিবা কিবি মুম্বাই চুম্বাই সেইবিলাকত যাব লাগিব।
উম।
সেই তাৰে মানুহে কৈছে, গুৱাহাটীত মানে ইমান হেৰি নাই। যদি আৰু পইচা ইনকাম কৰিম বুলি ভাবে, বাহিৰত যাবই লাগিব সেনেকে কৈছে।
সেই সেয়া আৰু বাহিৰত আৰু তোৰ ঘৰ ভাড়া ল'লা কিবা ল'লা। এই চব খ খৰচাবিলাক তাতে গুচি যাব।
ঘৰ ভাড়া চৰ ভাড়া ল'ব নালাগে।
মানে হোটেলতে থাকিব পাৰি ন।
খোৱা লোৱা থকা চব- চব দিব।
অ', এইটো চাইদত ভাল সুবিধাচোন ৰে।
সেইটো ভাল কিন্তু ভাল ভালেই বস্তুটো, বাহিৰত গ'লে মানে ভালেই। খোৱা লোৱা চব ফ্ৰী, চেলাৰী মোটামটি থাৰ্টি- থাৰ্টি ফাইভ মান পাবা। বেছি কষ্টৰ কামো নহয়, খালি কি বাহিৰত থাকিবা আৰু অ', তোমাৰ পইচা অকল তোমাৰ খোৱা লোৱা থাকাত একো খৰচে নহয়, যি অলপ চলপ বাহিৰা খৰচ সেইয়া আৰু। গা বাহিৰা ফুৰা চুৰা সেইখিনিয়ে খৰচ আৰু বেলেগ খৰচ নাই।
উম, সেইকাৰণে মানুহবিলাক অ', বাহিৰত গ'লে আৰু ৰিটাৰ্ণ আহাটো প্ৰব্লেম বহুত। আৰু কি বুলি কয়, একবাৰ যিটো বাহিৰতে ভাল পইচা ইনকাম কৰিলো ইয়াতে যেতিয়া আহি কিনে এইটো পইচা সেইটো পইচা পোৱা নাযায় ন আৰু ইয়াতে ইনকাম কৰিলে তাত চাবত তল পোৱা যায়, তেনেকোৱা টাইপৰ কথা।
ইয়াতে বাহিৰত বেছি কষ্ট নাই, ইয়াতে বেছি কষ্ট আছে। উম, সেইটো কাৰনে মানে, উম। এইকাৰণে সেই যাব ইচ্ছা নাই আৰু।
মানে কোনটো কোন বৰ্তমান তোমাৰ মানে কি। ইলেক্ট্ৰিক ইলেকট্ৰনিক মানে ইলেক্ট্ৰিক ফিল্ডতো যায় নেকি মানে যাবা নেকি আৰু।
অ', অ', সেইটোতে সেইটো লাইনতে যাম, কাৰণ হা এক্সপিৰিয়েঞ্চ হ'লে পিছত গুৱাহাটীটো ভাল- ভাল জেগাত চানচ পাম, চানচ আছে মানে পোৱা।
উম, আৰু কিমান চেলাৰী যাব তোমাৰ এটোত, কিমান হাইচ চেলাৰী যায় আৰু।
হায়েষ্ট-হায়েষ্ট তোমাৰ ফিফটি ছিক্সটি লৈকেও পায়। প্ৰাইভেটত আৰু প্ৰা প্ৰাইভেটত অ'।
উম।
প্ৰাইভেটত ভাল এক্সপিৰিয়েঞ্চ হোৱাৰ পিছত ফিফটি ছিক্সটি লৈকে পাবা আৰু। মোটামুটি পুৰা দছ বছৰ মানৰ সাত দছ বছৰ মানৰ এক্সপিৰিয়েঞ্চ হোৱাৰ পিছত।
অ', আৰু তুমি কি বুলি মেইনলি দুই এটা আৰু এক্সট্ৰা স্কিলো শিকি ল'ব পাৰা তুমি। যিটো কামত দিয়ে তাতে আৰু ইলেক্ট্ৰনিক লাইনতে কামত দিয়ে আৰু।
এক্সটা স্কিল মানে
মই এইকাৰণেই নাথাকিম নিকি ধৰি লোৱা, তুমি যিটো বস্তু কৰি আছা তাৰে অকণ এডভাঞ্চ লেভেলৰ ইগিলা শিকাৰ ক'ৰবাৰ বন্দবস্ত এনেকুৱা নাথাকে নেকি, তুমি মানে
এডভানচ লেভেলৰ সি এডভানছ লেভেলৰ এনেকুৱা নাথাকে, কিন্তু মানে ধৰি লোৱা এটা বস্তুৰে বেলেগ-বেলেগ ধৰণৰ প্ৰব্লেম ওলায়।
অ'।
প্ৰব্লেম মানে ওলাব পাৰে আৰু সেইটোৱে এক্সপিৰিয়েঞ্চ আৰু ধৰা কিবা বেলেগ এটা, এইটো কেনেকে তোমাক একজাম্পল দিম এইটো। এটা মটৰতে তোমাৰ বহুত ধৰণৰ প্ৰব্লেম ওলাব পাৰে ন। চা, এইটো ব মানে গম পালো হয়, এইটো প্ৰব্লেম মানে ধৰি লোৱা কিবা এটা প্ৰব্লেম ওলাল, সেইটো চাপছ এ মটৰৰ তোমাৰ এম চি বি টোত কি হৈ আছে, ত' সেইটো গম পালো মানে চিনিয়ৰ পৰা শিকি পেলাই গম পালো আৰু বোলে ট্ৰিপ হয় এইটো কাৰণত, তেতিয়া মই সেইটো এটা মোৰ এক্সপেৰিয়েন্স হ'ল বোলে, ট্ৰিপ কি হ'ল সেইটো মই গম পোৱা হ'লো। চাপ'জ আৰু কিবা এটা প্ৰব্লেম হ'ল বোলে মটৰটো বোলে উল্টা ঘূৰি আছে, সেইটো মই চিনিয়ৰৰ পৰা শিকিলোঁ কিয় উল্টা ঘূৰি আছে। সেইটো এটা এক্সপেৰিয়েন্স হ'ল, তাৰপিছ সেই এনেকুৱা আৰু বহুত ধৰণৰ প্ৰব্লেম আহে, ত' সেইয়াই আৰু বেলেগ তোমাৰ মানে এডভানচ লেভেলত উম, টেকনিক নাই আৰু সেনেকুৱা। তোমাৰ প্ৰব্লেমৰ ওপৰত কথা আৰু মানে যাতে প্ৰব্লেমটো আহিলে গম পাম আমি গম পাওঁ আৰু মানে কিহৰ কাৰণে আহিছে, সেইটোৱে-সেইটোৱে এক্সপিৰিয়েঞ্চ আৰু।
অ', অ', বুজি পাইছো-বুজি পাইছো।
প্ৰব্লেমটো যাতে ক'লে গম পাব লাগিব আৰু বোলে কিহৰ কাৰণে হৈছে এইটো প্ৰব্লেম। ক'ৰ পৰা আহি আছে এইটো প্ৰব্লেম, সেনেকুৱা আৰু।
অ'।
সেইটোৱে এক্সপিৰিয়েঞ্চ।
মানে মেইনলি তোমাৰ ইগিলাই এনেকাই লাহে- লাহে শিকি- শিকি যাবা আৰু। কোনটো এনেকুৱা থাকেতো মই জানাত আৰু চব বস্তু এনেকুৱা ধৰি লোৱা এক্সট্ৰাকে যদি বস্তুটো শিকি থাকোঁতে জল্দি শিকি কেনে জল্দি চেলাৰী গ্ৰ'থ কৰিব পাৰি। এনেকোৱা ছিষ্টেম নাথাকে নেকি তোমালোকৰ মানে। মানে কিবা এটা বস্তু যদি স্কিলটো এক্সট্ৰা কে শি শিকি কিনে
তেনেকুৱা স্কিল হ'লে তোমাৰ ক'ৰবাৰ ইলেকট্ৰিচিয়ানৰ কৰ্চ কৰ্চত ল'ব লাগিব।
তাতে এক্সট্ৰাকে আচ্ছা, সেইটোও হয় মানে অ'।
কিন্তু মই জনাত কেনেকুৱা ইলেক্ট্ৰিচিয়ানৰ কৰ্চ নাই এইটো।
অ'।
মানে সেই এতিয়া মানে তুমি ধৰিলোৱা তোমাৰ লগৰ যে ওপৰৰ মানুহিলাকে থাকে বি টেক চি টেক কৰি কিনে যে পাই, তোমালোকৰ ওপৰৰ পোষ্ট যে পায়। আৰু এইটো কিবা এক্সট্ৰা শিকিছে কাৰণে তোমাৰ লগত
একো বি টেক কৰা বিলাক একো এক্সট্ৰা শিকা নহয়, বি টেক কৰা বিলাকো সেই আমাৰ নিচিনা চেমে হয়। বি টেক কৰা বিলাকেও সেই কৰি- কৰি এক্সপিৰিয়েঞ্চ লয়। অ', সেইয আৰু মানে তোমাৰ বি টেকটো হ'ল গ্ৰেজুৱেচন।
উম।
আৰু ডিপ্ল'মাটো ডিপ্লমা- ডিপ্লমা আৰু। এতিয়া গ্ৰেজুয়্যচনতো সেই ইমান শি মানে শিকা নাযায়, খালী পঢ়াটো অলপ বেছি। মানে বেছি আৰু পঢ়িব লগা হয় এক্সট্ৰা। অলপমান বেছি শিকা যায় আৰু কিন্তু মানে সেনেকুৱা নহয় আৰু ধৰি লোৱা তুমি বি টেক কৰি ওলাই কি আহিছা, আ কোম্পানী এটাত সোমাইছা আৰু ফ্ৰেচাৰ হিচাপত। এতিয়া চাপজ মই ষোল্ল পাইছো